মিছা মই একো শুনা নাই কি হৈ আছে মই একো শুনা নাই
চানে শুনিছোঁ
শুনিছানে শুনিছানে অ শুনিছ তো শুনিছো শুনিছো শুনিছো
শুনিছো কোৱা ফোন কৰিলা অ কোৱা কোৱা
উম
উ অ কি কৰি আছিলা এনে আছিলো দিয়া তেতিয়াৰ পৰা শুনিছা শুনিছা কওঁতে গল এয়া আছো দিয়া তুমি কোৱা
অ মায়ো এনে আছিলো ইমান নেটৱৰ্ক প্ৰব্লেম হৈছে ভাবিলো কিবা মানে কথা আলোচনা কৰো তোমাৰ লগত
উম হুম বুজিছো বুজিছো নাই কোৱা কোৱা এতিয়া কব পাৰা
উ মই মানে এনেই আজিকালি ভাবি আছিলো আজিকালিৰ যে সামাজিক মাধ্যমবিলাক আমাৰ জীৱনত বহুত ডাঙৰ প্ৰভাৱ পেলাই দিছে কিন্তু এইটোৰ ভাল। দিশৱা আছে আৰু মানে বেয়া দিশো আছে বুলি মই ভাবো
উম হম হয় এইটো সঁচা আজিকালি সকলোৱে প্ৰায় ব্যৱহাৰৰ কৰে কিন্তু তুমি কি ভাব ভাবা
মই ভাবো ভাল দিশৰ কথা ক'লে প্ৰথমে এইটো, দূৰৰ মানুহৰ লগত যোগাযোগ ৰাখিব পৰা যায়। আগে যিমান অসুবিধা আছিল এতিয়া তাৎক্ষণিক কথা পাতিব পৰা যায়।
উম সেইটো ময়ও মানিছো বাৰু এৰ দূৰৰ বন্ধু বা লগৰবোৰৰ লগত খবৰ ৰাখিবলৈ সহজ হয় সেইটোৰে
অ আৰু এটা ভাল দিশ হ'ল নতুন নতুন কথা জানিব পৰা যায়। কোনো বিষয় নাজানিলে বিচাৰি জানিব পৰা যায়, যেনেকে পঢ়া হওক, ৰন্ধা হওক বা কিবা গান ডেন্স এনেকুৱা কোৱা
কোৱা বহু মানে কথা শিকিব পৰা যায় হম হুম হম মইও ময়ও কৰো ব্যৱহাৰ সেনেকৈ পঢ়াৰ বাবে কৰো কিবা এটা যদি মই নাজানো ধৰি লোৱা সেনেকে কিবা পঢ়ালে তাৰপিছত মই। সেইটো বস্তু বুজি নাই পোৱা ফতককে সুধি দিব কাৰণে টান পাও, কাৰণ লাজ লাগি যায় ন মানে। আকৌ গালি পাৰে বোলে ত' তেতিয়া ময়ো সেইটো কাৰণে মানে ব্যৱহাৰ কৰিলোঁ কিবা বিষয় নাজানতে আৰু তাৰপিছত নতুন বস্তুও হয় নতুন বস্তু শিকিব পাৰি মই আজিয়ে ধৰি লোৱা মই কিবা ৰান্ধি আছিলো। ত' এটা মানে মাং সৰ ৰন্ধাৰ ভিডিঅ' চাই চাই মানে মই মাংসটো ৰান্ধিলোঁ আজি
অ বৰ মানে সহজ হ'ল ন তোমাৰ কাৰণে
অ হয় হয়
উম উম উম কিন্তু এইটোৰ যে বেয়া দিশো আছে মই দেখিছো বহু মানুহ বেছি সময় এইটো ব্যৱহাৰ কৰি নিজৰ কাম পাহৰি যায়। পঢ়া, খোৱা, ঘৰৰ কাম চবত।
চবতে প্ৰভাৱ পৰে উম উম সেইটোও সচা দিয়াচোন ময়ো ভাবো মাত্ৰ অলপ সময় চলাম কিন্তু কেতিয়া ইমান দেৰি হৈ যায় বুজিবই নোৱাৰি তাৰ পাছত আৰু সেনেকে ৰাতি ৰাতিপুৱা ব্যৱহাৰ কৰোতে কেতিয়া চাও যে বেলিটো ডুবিলে গমেই নাপাওঁ সেনেকুৱা হৈ যায়
উম আৰু একেই কেতিয়াবা আহ ভাবো অলপ সময় বুলি কিন্তু শেষত দেখিছো বহুত সময় হৈ গল তেতিয়া নিজৰ ওপৰত অলপ খং উঠে
উম হম অ সে অসুবিধা হ'লেও কোনো মানুহৰ ভুল কথাও মানে আৰু মানে সেই আৰু মান সেইটো কি কয় এক চকেণ্ড মই শুনা নাপালো তুমি আৰু একবাৰ ক'বা নেকি?
অ মানে এ মই বুজিছো তুমি কি কব বিচাৰিছা মানে অসম সুবিধা হলেও মানে কেতিয়াবা এনেকুৱা হয় তাৰ পৰা ভুল কথা মানে হেৰি প্ৰচাৰ হয় ন‌?
উম উম উম অ সেইটোৱে সেইটোৱে ভুল কথাও প্ৰচাৰ হোৱাৰ মানে এইটো আজিকালিৰ যুগত এইটো এটা বৰ দিগদাৰ আমিতো তেওঁ মানে বুজি পাওঁ যে এইটো মানে ভুল বাতৰি বুলি কিন্তু আমাৰ ধৰি লওক মাহতৰ যুগৰ বা দেউতাহতৰ যুগৰ মানুহে সেইটো বস্তু পুতুককে গম নাপায় আৰু সেনেকে মিছা বাতৰি জলি জলি ফালে বা জলি জ্লি মানে চবৰ পিনে এনেকে বিলি বিলাই গুচি বিলাই দিয়া গুচি যায় মানে
উম উম উম ঠিকেই কৈছা তুমি এইটো মানে খুব গুৰুত্বপূৰ্ণ কথা এটা মানে সকলো কথা সঁচা বুলি মানে উ ডাৰেক্ মানে ধৰি ল'ব নালাগে মানে বিশ্বাস কৰিব নালাগে লগে লগে আগে ভালকে বুজি লব লাগে এতিয়া মা দেউতাহঁতে সঁচাই ক'ব গলে মোৰো বুজি নাপায় তেওঁলোকে মানে আজিকালি যে ওলাইছে এ আই
এ আই এইবিলাক মানে সঁচা বুলি ভাবি লয় উম হুম সেয়ে মইও কেতিয়াবা দেখিছো এনেকে মানে নাজানি একো নাজানাকৈ এনেকে ভয় লগোৱা কথাই বহুত সহজতে বিলাই দিয়ে মানে আজিকালি এনেকুৱা কথা মানে বিলোৱা একদম সহজ কথা হৈ গৈছে যে এটা মানে টিপ মাৰিলে সেইটো গুচি যায় ন যেনেকে দিগদাৰো হৈছে পিছে
সঁচাই কৈছা তাৰ বাবে সচেতন থাকিব বহুত দৰকাৰ আৰু নিজৰ কথা ছবি বা গুৰুত্বপূৰ্ণ তথ্য সকলো লগত মানে আহ মানে পঠাব নালাগেই মানে
মানে নপঠাটোৱে ভাল হম হম সেয়ে কাৰণ কোনোবাই বেয়া বাবে ব্যৱহাৰ কৰিবও পাৰে ন
অ সেইটোৱেই মই ভাবোঁ এইটোৰ বাবে নিয়ম ৰখা দৰকাৰ যেনে পঢ়াৰ সময় এইটো নল'ম ৰাতিপুৱা বেছি সময় নল'ম আৰু প্ৰতিদিন অলপ সময়হে ব্যৱহাৰ কৰিম
সেইটো মানে ভাল নিয়ম হয় কিন্তু মানিবলৈহে কঠিন লাগে এইবোৰ
হয় কঠিনটো আছে কিন্তু অলপ অলপ কৰি অভ্যাস কৰিলে পৰা যায় মই ভাবিছো মোবাইল বা সামাজিক মাধ্যম আমাৰ জীৱনৰ এটা অংশহে হ'ব লাগে গোটেই জীৱনটো নহয় ক'ব গলে এইটো
হম হম হম সেয়া সঁচা কথা কেতিয়াবা মানুহ বিলাকে নিজৰ তুলনা অন্যৰ লগত কৰি মন বেয়া কৰি লয় যে এইটোও এটা বহুত ডাঙৰ কথা আজিকালিৰ যুগত কাৰণ আমি এনে মানে প্ৰত্যেক সময় আমি বেলেগ মানুহক দেখি থাকো আৰু এনেকে আৰু চবেতো নিজৰ ভাল বস্তুটোৱে দেখায় ত' সেইকাৰণে বেলেগৰ লগত সেইটো তুলনা কৰোতে কৰোতে নিজৰে বেয়া লগা ব মানে লগা হৈ যায়
হয়ও কিন্তু আমি ভাবিব লাগে যে মানুহ বিলাকে উম সদায় মানে ভাল দিশহে দেখুৱাই নিজৰ সকলোৰে জীৱনত অসুবিধা থাকেই তাৰ বাবে নিজক কম বুলি ভাবিব নালাগে ন
কে ন উম উম সেইটো হয় সেনেকে ভাবিব নালাগে মানে আগতে মইও ভাবিছিলো এনেকৈ বেলেগক দেখি দেখি কিন্তু তাৰ পাছত মই বস্তুটো বুজিলো যে নাই তুলনা কৰি লাভ নাই।
ঠিকে কৈছা মই ভাবো যদি আমি ঠিকমতে ব্যৱহাৰ কৰো তেতিয়া এইটো বহুত উপকাৰী হৈ পৰে কিন্তু বেছি হ'লে অসুবিধা আৰু ন।
উম হম হয় চব চব বস্তুৰে সীমা থাকে মানে দৰকাৰৰ প্ৰতি- ব্যৱহাৰ কৰিলে হ'ল আৰু সেই সীমাটো পাৰ কৰিলে বিপদ হৈ যায়।
ঠিকেই কৈছা আৰু মই ভাবিছো কেতিয়াবা ম মোবাইলে এৰি ঘৰৰ মানুহৰ লগত বহি কথা পাতি থাকিবও দৰকাৰ তেতিয়া মনটো ভাল থাকে, আমি অকল মানে সামাজিক মাধ্যমবোৰতে সোমাই থাকো।
উম সেইত সেইটো হয় আজিক আজিকালি সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰতে মানে নিজ জীৱনতে ব্যস্ত হৈ থাকে যে, সে সেয়ে মানে সেইকাৰণে পৰিয়ালৰ লগত বহি কথা পতাটো একদম- কমি গৈছে।
উম সেইটোৱেই আজি তোমাৰ লগত এইটো বিষয়ত কথা পাতি ভাল লাগিল এনেকুৱা কথা পাতি অলপ নতুন ভাবিব পৰা যায়।
উম উম সেইটো হয় মোৰো ভাল লাগিল পিছে প্ৰথমতে সেই শুনি পোৱা শুনা পোৱা ন- পোৱা সেইটো অলপ দিগদাৰ হল কিন্তু তাৰ পাছত যোনখিনি কথা তুমি কলা সেইখিনি কথা পাতি আলোচনা কৰি বা তুমি যোনটো ক যোনবোৰ কথা কৈছা সেইবোৰ শুনি ভাল লাগিলে। মানে নতুন কথাও অলপ শিকিলো ন। উম উম সেইটো সেইটোয়ে দিয়া পিছে এতিয়া মই অলপ পঢ়িবলৈ যাম, তুমি আজৰি হলে পুনৰ কথা পাতিম। উম উম নিশ্চয় নিশ্চয় কৰিবা কৰিবা। দিয়া উম উম দিয়া ভালকে থাকিবা। অ অ